হেল্ল'!
হেল্ল', মাত আহিছে নে?
অঁহ অঁহ অ শুনিছোঁ - শুনিছোঁ।
অহ নমস্কাৰ।
অঁহ নমস্কাৰ- নমস্কাৰ, অঁহ ভালে আছোঁ দিয়া
অঁহ, কি কৰি আছে আপুনি?
মই এতিয়া চাহ খাই আছিলো ৰবা, তুমি কি কৰিছিলা?
মই বিশেষ এনেকা একো কৰা নাই এনে অলপ ওলাই আহিছিলো
হয়, হয় এনেই তুমি ভ্ৰমণৰ কিবা পৰিকল্পনা কৰি আছা নেকি?
ভ্ৰমণৰ পৰিকল্পনা এটা কৰি আছিলো বাৰু এই হাফলঙৰ ফালে, তুমজাঙৰ বহুত মানে দেখি আছিলো এইবোৰ ভিডিঅ'বোৰ কিবা ইন্টাৰনেটত তাতে যোৱাৰ মানে লগগিটাৰ লগত পৰিকল্পনা কৰি আছিলো
হয়, হয় এনে নাই মই তুমযাং জাগাতো মইও শুনিছো যাম বুলি ভাবি আছো, এনে তুমি কি কি হিচাপে মানে সাজু হৈছা মানে কেনেকে যাবা কি অলপ কবা নেকি? মইও যাতে অলপ
অ, তুমজাং মানে অ, ইয়াৰ পৰা তালৈকে ডিমা হাচাওলৈকে ডিমা হাচাওৰ কিবা এটা ঠাই আছিল মোৰ মনত নাই অহা ষ্টেচনটোৰ নাম, কিন্তু তালৈকে ডাইৰেক্টলি মানে আপুনি', ট্ৰেইন পাই যাব, গুৱাহাটীৰ প', -অ', গুৱাহাটীৰ পৰা', তাৰপিছত তাতে নামিব লাগে আৰু তাৰপিছত', অ'টো এখন ধৰি চিধা অটোখনে আপোনাক তুমজাং য'ত আছে তললৈকে এৰি থৈ যাব, তাৰপিছত আপুনি ট্ৰেকিংখিনি আপুনি নিজে কৰিব লাগিব উঠাখিনি
হয়', - হয়', মানে ট্ৰেকিঙত কিমানমান কিলোমিটাৰ খোজকাঢ়িব লাগিব?
অ', সেইটো বাৰু কিলোমিটাৰ মই ভালকে নাজানোঁ কিন্তু ট্ৰেকিংটো অলপ কষ্ট হয় অ', দুই', তিনি -চাৰি ঘণ্টা মান লাগে বুলি আপুনি আহ', মানে ধৰি চলিব পাৰে',
অ', যদি তিনি- চাৰি ঘণ্টা হ'লে মানে তোমাৰ পোন্ধৰৰ পৰা বিশ কিলোমিটাৰ মান হ'ব লাগে আৰু?
অ', আৰু মানে আপুনি যদি ইমান বেছি খোজ নাকাৰে কোনোবা মানুহ বা', অ', যোনে নতুনকে এইবোৰ কৰি আছে ট্ৰেকিং বা এইবোৰ', ইমান খোজকাঢ়াৰ অভ্যাস নাই তেখেতসকলৰ আৰু বেছি সময় লাগিব পাৰে', ৰখি -ৰখি যাব লাগিব',
হয় বুজিছোঁ', অ', আৰু তোমাৰ হয় কোৱা মানে', তুমজাং বুলি যে ক'লা, তুমজাঙৰ লগত আৰু এটা তোমাৰ মেঘালয়ৰ যে মাওৰেং খেং বুলি আছে গৈছ',
অ', মাওৰেং খেং নাই- নাই মই শুনা নাই কিন্তু ম', নাই মই শুনা- শুনিছোঁ কিন্তু মই এই গৈ পোৱা নাই তেনে মাউৰিং ৰং নে কি?
হয়', - হয়', - হয়', - হয়', অঁ', মানে ট্ৰেকিঙৰ কাৰণে এ', তুমজাং আৰু মাওৰেং খেং ট্ৰেক এই দুটা ঠাইত যাব পাৰি আৰু',
অ', আমাৰ উত্তৰ-পূৰ্ব নৰ্থ ইষ্টত এই দুখন ঠাই আপুনি ক'ব পাৰে', ভাল ট্ৰেকিঙৰ কাৰণে আৰু বহুত ধুনীয়া মানে একদম ওপৰত, এক', - এবাৰ ওপৰত', যোৱাৰ পিছত আপুনি মানে ইমান ধুনীয়া দৃশ্য দেখা পাব',
হয়', অ', - অ', যিটো পুৰা মনোৰম দৃশ্য আৰু মানে, মানে মানসিক শান্তিৰ', পৰা সকাহ পাব পাৰি আৰু',
হয়', আৰু মানে তাতে', অ', থাকাটো ইমান কষ্ট নহয় তুমজাঙত তাত', টেণ্টত আপুনি থাকিব পাৰে বা আপুনি যদি বিচাৰে হোচ', - হোটেলতো থাকিব পাৰে আপুনি কিন্তু', টেন্টত থাকিলে মানে অভিজ্ঞতাটো আপুনি নতুন অভিজ্ঞতা এটা লাভ কৰিব আৰু ভাল লাগিব মানে', লগবোৰো যদি থাকে লগত',
অ', টেণ্টত থাকিলে পইচা পাতি বা তাত কিমান লাগিব?
পইচা মানে, অ', কতে টে', - টেণ্টৰ নে সেয়া মানে গোটেই', পৰিকল্পনাটো ট্ৰিপটোৰ',
হয়',
টেণ্টৰ মোৰ- ম- মই যিমান শুনিছোঁ', অ', এক ৰাতিৰ এজনৰ প', পাঁচশকে লয় নেকি? কিন্তু অ', অ', মানে এটা টেণ্টৰ চাগে এক ৰাতি পাঁচশকে লয়, এতিয়া আপুনি যদি দুই', অ', দুজন মানুহ যদি থাকে আপুনি ভগাই লব পাৰে', অ', ডেৰশ-ডেৰশ, ডেৰশ নহয় আহ', দুশ পঞ্চাশকে থাকিব',
দুজন থাকিব পাৰে নেকি?
অ', পাৰি-পাৰি, এইটো যথেচ মানে দুটাৰ কাৰণে যথেষ্ট আৰু',
অ', - অ', - অ',
অ', সেই মানে ইমান খৰচা নহয় মানে তুমজাং যোৱাটো', খোৱা লোৱাতো তা', - তাতেই দিয়ে মই যিমান শুনিছোঁ', অ', তাতেই দিয়ে মই যিমান শুনিছোঁ আৰু অ', ভালে খুব ভালে', তুমজাঙৰ মানে বেছি মানে পইচাও নহয় নাযায় আৰু মানে ওচৰতেও ক'ব পাৰে', আপুনি ট্ৰেইন গ'লে পটককে আপুনি গুচি যাব পাৰে',
অঁ অ অ মানে কম খৰচী আৰু ন‌ বেছি খৰচো নাই দেখাত ট্ৰেকিং বুলি ক'লে বহুত খৰচ হৈ যেন লাগে।
তা এই সেই মানে ট্ৰেকিং যদি আপুনি আপুনি যদি কেতিয়াবা ক'ৰবাত আহ কি কয় এভাৰেষ্টত উঠিব যাওক বা হে এ এ এ অন্নপূৰ্ণা তেনেধৰণৰ ঠাইবোৰত বহুত বেছি খৰচা মানে আপোনাৰ বিভিন্ন',
ও', বাপ- ৰে -বাপ, এভাৰেষ্টতো বহুত যাব তোমাৰ চল্লিশ লাখ মান যাব চল্লিশ', পঞ্চাছ লাখ মান যাব চাগে কিবা ৰেজিষ্টাৰ কৰিব লাগে নেকি পাচঁ',
ৰেজিষ্টাৰ কৰিব লাগে এ হে হয়। তাৰপিছত নিজৰ অক্সিজেন টেংক লৈ যাব লাগে ইহ্ জোতা থাকে কিবা বি বিৰাট খৰচা আৰু
অ অ অ অ এতিয়া মই এটাত কথা শুনিছো আ মোৰ লগৰ বন্ধু এজনে গৈছিলে তুমজাং সি কৈছে মানে ইহ তুমজাং যোৱা আৰু এটা ধুনীয়া ৰাস্তা এটা আছে যত নেকি কিবা এটা পইচা দিব লাগে বোলে মপ পাহৰিচো
হয় নেকি। হয় নেকি সেইটোত চাগ অ অ অ চাগে অ অ অ ও গাঁও এখন আছে চাগে মোৰোও এজন লগ থাকে হাফলঙতে। কৈ আছিল গাঁও এখন আছে অ সেইটো সেইপিনে দি যাব লাগে কিন্তু চাগে কিবা এটা উফ সোমাবলৈ এণ্ট্ৰি ফ্ৰি এটা দিব লাগে নেকি মই যিমান জানো।
হয় হয়, মানে সেইটো ৰাস্তা বেছি ধুনীয়া মানে লাগাত এইটো ৰাস্তাতকেও মানে
তথাপিও আপুনি যদি উঠে ট্ৰেকিং কৰে সেইপিনেদি আপুনি বেছি ইহ দৃশ্যবোৰ মানে মনোমোহা আপুনি দেখা পাব।
হয় হয়, অ অ তুমি ধুনীয়া এটা ইচ্ছা জাগ্ৰত কৰিছা কিন্তু মোৰ যাবৰে মন গৈছে আৰু অ এনে এটা কথা ৰবা এতিয়াতো বাৰিষা দিন চলি আছে ন।
অ অ অ এই সেইটোৱে মই সেইটোতে আহি আছিলো। কি অ অ অ এতিয়া মানে ছিজনটো ইমান ভাল নহয় এতিয়া যাবলে মোৰ মানে লগ যোন থাকে তাত ছি ই ই ঠাণ্ডা দিন মানে নৱেম্বৰ মানত আৰামছে যাব পাৰে সেইটো সময়ত। মানে তেতিয়া ই আহ্ বেছি ঠাণ্ডাও নহয় আৰু আ আ মানে কষ্টটো কম হ'ব আৰু বাৰিষাত এতিয়া বহুত বেছি পিছ পিছল খাব পৰাত তাৰপিছত এইবোৰ ভূমিস্খলন আৰু বিভিন্ন মানে এ হা হা আহ সমস্যা থাকিব পাৰে।
অ অ অ অ। আৰু এটা কথা ৰবা তোমাৰ এনে কেদাৰনাথত যাব মন আছে নেকি?
অ অ অ কেদাৰনাথত মোৰ এনে অ এইটোৱে আৰু সেইটো খুব বেছি মোৰ মন আছে কিন্তু কষ্টও বহুত হয় মই শুনিছো যিমান। চৌবিশ নে পঁচিশ কিলোমিটাৰ হে এ এ এ মন্দিৰটোলৈকে যাব লাগে।
অ তাতে আঠ ঘন্টা খোজকাঢ়িব লাগে মানে যদি ফিট থাকা আৰু হয় হয়।
আৰু বেচ বৈষ্ণদেৱী আৰু কেদাৰনাথ দুটাতে চাগে ন।
অ দুটাতে চাগে অ সেনেকুৱাই হ'ব অ অ অ। কিন্তু মই এটা কথা কি ভাবো জানা যোৱাৰ সময়ততো গ'লো বাৰু হা ঠাক উঠ উৎসাহিত ভাৱে কিন্তু নমাৰ সময়তেহে কষ্টটো পাম যেন লাগে।
এইটোৱে মানে যাওঁতে মানে আপুন দেখা নাই ন জেগাটোৱে। এতিয়ানো উৎসাহ এটা থাকে কেনে ধৰণৰ জেগা হ'ব ই ই ই এতিয়া যে এতিয়া মই জেগাটো চাই আহিম ইহ তাৰপিছত নামোতে অলপ কষ্টটো হ'ব আৰু মানসিকভাৱে মানে ই হি সাজু হৈ থাকাটো অলপ বেয়া।
অঁ অ দৰকাৰী আৰু প্ৰস্তুত হৈ থাকাটো হয় হয়।
আৰু এনে কোৱাত ভ্ৰমণ কৰিছা নে বিভিন্ন মানে ভাৰতৰ বিভিন্ন ৰাজ্য হৈ হৈ যাওক বা ই আহ্ আহ আন্তঃৰাষ্ট্ৰীয় কোনোবা বেলেগ দেশ।
অ এনেই তোমাক ক'ব গ'লে ভাৰতৰ মানে এনে কলিকতা আৰু দিল্লীত গৈছিলোঁ বাৰু।
আৰু আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ মেঘালয় আৰু নাগালেণ্ডত গৈছো এতিয়ালৈকে। আৰু আন্তৰ্জাতিক বুলি ক'লে ভূটান গৈছো দিয়া আৰু।
অ সেইটো আৰু মোৰো সেইয়াই আৰু অ অসমৰ মানুহৰ বাবে আৰু ইণ্টাৰনেচনেল যদি ক'ৰবাত কয় তেতিয়া ভূটান আৰু নেপ
ভূটান আৰু নেপাল হয় হয়। অ অ, য'ত নেকি আমাৰ ভিছা ইমান দৰকাৰ নপৰে যিহেতু।
তাৰ ইমান প্ৰয়োজন নাই তাতে অকল কিছুমান ডকুমেন্ট চাই নেকি আৰু আধাৰ কাৰ্ড কিবা-কিবি চাই চাগে।
আধাৰ কাৰ্ড চাই আহ আৰু গাড়ী নিলে এ আৰ চি লাইচেঞ্চ
অ আৰ চি লাইচেন্ঞ্চ এইবোৰ চাই। আৰু এতিয়া ভাৰতৰ কব গ'লে কোনোবা এনেকা এটা ৰাজ্য আছে যত তোমাৰ যোৱাৰ ইচ্ছা আছে কিন্তু গৈ পোৱা নাই আজিলৈকে।
অ ৰাজ্য বুলি ক'লে তো তোমাৰ কেৰালা আৰু হিমাচল। চল প্ৰদেশত যাব মন আছে দক্ষিণ ভাৰত আৰু উত্তৰ ভাৰতৰ হয় হয়।
প্ৰদেশ। মানালী চাই সেই সেই পিনে যাওঁ খুব বেছি বেছি ইচ্ছা যায় মানে ঠাণ্ডা ঠাই আৰু পাহাৰৰ মাজত।
হয় হয়। আৰু এটা কথা কিন্তু ৰাজস্থানত যাবও বহুত মন যায় কিন্তু। তোমাৰ এইবিলাক যিবিলাক হয় হয় লোক সং স্কৃতি গান বিলাক যে আজিকালি বৰকে শুনি থাকো ইনষ্টাগ্ৰামত ত যাব মন যায় আৰু। হয়।
আৰু কেৰেলাও মানে খুব বেছি ধুনীয়া মানে প্ৰাকৃতিক মানে প্ৰাকৃতিক দৃশ্য খুব আছে তাত। আৰু গছ গছনি বহুত শুনছো মই।
অ গছ গছনি আছে আৰু শিক্ষাৰ হাৰটো বেছি ন তাৰে মানুহ বোৰ ভাল বুলি শুনিছো মই হয় হয় অ।
আৰু তেনেকে বে বেলেগ যদি দেশত আপোনাৰ আপোন তোমাক সুধো মই বেলেগ দেশ। ক'ৰবাত যাব মন আছেনে ইউৰোপৰে হৈ যাওক বা আমেৰিকা বা বিভিন্ন ঠাই।
অ মোৰ এনে যদি মই এতিয়াৰ হিচাপত কওঁ মোৰ দক্ষিণ পূৱ এছিয়াৰ ফালে যাব মন আছে। যিয়ে নহওক মানে তোমাৰ বালি ফালে আৰু তোমাৰ। লাওচ লাওচ অ আৰু একদম মনৰ কথা কৈছে লাওচত যাব মন আছে।
অ লাওচ ভিয়েটনাম খুব বেছি ধুনীয়া মঞ্চ কাম্বোডিয়া
অ কম্বোডিয়া। হয় মানে তোমাৰ ছিংগাপুৰতো অলপ পইচা পৰে কিন্তু লাৱছ এইবিলাক চল্লিছ
অ এইবোৰত বেছি অ তাত অ তাত আহ ভাৰতৰ মুদ্ৰা তাত বেছি চাগে মই শুনিছো মানে। অ আপুনি অ কিবা তেনেকা। সেইকাৰণে খৰচাটোও কম আৰু অ খুব বেছি ধুনীয়া বুলি ক'ব পাৰি বহুত ধুনীয়া আৰু মানে পৰিষ্কাৰ আৰু বাহিৰত যোৱা নে সেইটো সেইপিনে যোৱাৰ আৰু লাভ হয় আৰু মানুহৰ।
অ এতিয়া মানে শেষত যদি এটা কথা আমি আলোচনা কৰো যে চবেতো যায়ে থাক। শেষ হিমাচল প্ৰদেশ বা অন্য ৰাজ্যৰ এতিয়া এটা যদি। বেলেগ কৰিব মন আছে লাওছ ফালে জাব লাগে আৰু
হয় মানুহে এইটোৱে আন্তঃৰাষ্ট্ৰীয় যদি গোৱাত, ট্ৰিপ কৰিব মন আছে লাহচ, ভিয়েটনাম তেনেকুৱা জেগাত যাব লাগে খৰচটোও কম হয় আৰু বহুত শিকিবলৈও পায় আৰু ভ্ৰমণ কৰি থাকিব লাগে মোৰ মতেতো।
হয় হয় একদম ঠিক কথা কৈছা। অ তাকে তাকে আৰু তোমাৰ যদি শেষত কওঁ তোমাৰ। এ তোমাৰ এনে কি কি পৰিকল্পনা আছে যদি দু দুখন ঠাইৰ কথা কও এইটো বছৰতে।
এইটো বছৰতে এটাটো তুমজাঙত, চাগে মই এই ব এই গৰম বন্ধন নগলেও মানে উম ঠাণ্ডাৰ দিনত যাম নেকি কাৰণ বাৰিষা বহুত হৈছে এতিয়া বৰষুণ বহুত বাঢ়িছে আৰু মানে এইটো সমস্যা হ'ব পাৰে মোৰ নিজৰে তাত গলে আৰু যদি অহ আৰু যদি বেলেগ ঠাইৰ কথা কওঁ তেতিয়া তেনেহলে মই আকৌ মোৰ মানে কি কয়। শিৱসাগৰ ফালে আকৌ মোৰ যোৱা খুব বেছি ইচ্ছা আছে মোৰ মানে আহ থাকে মানে বহুত। অ কি কয় ৰিলেটিভছ বোৰো তাতে থাকে ত' মোৰ সেই ঠাইলৈ যোৱাও খুব বেছি ইচ্ছা আছে। আৰু চহৰত থকা মানুহৰ মানে বাবে মানে তেনে গাও ধৰ গাঁৱৰ নিচিনা ঠাইবোৰত যোৱাটো মানে বহুত বেছি কি কয়
মানে শান্তিৰ হয়- হয় একদম ঠিক কৈছা আমাৰ চহৰৰ মানুহখিনি গাঁৱৰ ফালে বহুত আকৰ্ষিত হও আৰু আমি
সেই এই শেষত এয়াই কব পাৰি আৰু ভ্ৰমণ কৰিলে মানে মানুহে নিজৰ মনৰ শান্তিও পায় আৰু শাৰীৰিক
নানা কথা জাবিব পাৰি হয়- হয় ঠিক কৈছা তাকে ভাল লাগিল বাৰু কথা পাতি হয়- হয় ঠিক আছে বাৰু, ধন্যবাদ।